শুনিছা ন।
অ অ শুনি আছো কি কৰি আছা।
এ আছো ৰ'বা এতিয়া ঘৰতে আছো তুমি।
অ মইও ঘৰতে আছো ৰ'বা ভাত খোৱা নাই নেকি
ভাত খালো ৰ'বা ৰাতিপুৱাই খালো।
অ অ এ মানে ইমান গৰম পৰিছে মও তাকে ভাত-চাত খাব ইচ্ছা নাযায়। পইতা ভাতে খালো ৰাতিপুৱা মই।
অঁ, মই হেৰি খালো ৰ'বা! এই আ ঘুগুনি আৰু দালি আছিল ৰাতিৰে
অঁ।
তেনেকেই খালো আৰু।
হয়, হয় ভালেই। এ মই আজি মানে খাই এনেই ম'বাইল চাই থাকোতে, সামাজিক মাধ্যম চাই থাকোতে দেখা পালোঁ মানে আমাৰ অসমৰ মানে খুব মানে থলুৱা খাদ্য সম্ভাৰৰ বিষয়ে মানে কৈছে। আমাৰ যি ধৰা মাঘ বিহুৰ সময়ত যে বিভিন্ন ধৰণৰ পিঠা, লাডু বনায় আৰু মানে আমি এইসমূহৰ বিষয়ে মানে, খুব ধুনীয়াকৈ মানে এটা ভিডিঅ' প্ৰস্তুত কৰি দিছে। তাকে দেখি মানে মই ভাবিলোঁ তুমিতো গাঁৱত থকা বহু--বহুখিনি জানা। শাক-পাচলিৰ মানে নাম। মই মানে সিমান নাজানোঁ। আমাৰ ঔষধ, ঔষধিৰ উদ্ভিদ খিনি।
শাক-পাচলি নে তোমাৰ অ' এইবিলাক পিঠা, লাৰু এইবিলাকো উম, মানে চাইছে নেকি? ভিডিঅ'ত দেখাইছে
অঁ, অঁ ভিডিঅ'ত দেখাইছিল। অঁ, অঁ। মানে মই কি কয়? বাহিৰৰ মানে মানুহবোৰে এ ফৰেনাৰ বোৰে খুব মানে ভাল পাইছে মানে খাই এইবোৰ পিঠা, লাডু জলপান তাৰোপৰি মানে, আমাৰ এই ঔষধি উদ্ভিদ থকা গুণবিলাক তেওঁলোকে গম পাইছে।
হয়।
অঁ, দিয়াচোন অকণমান কোৱা?
গাঁৱৰ শাক-পাচলি বিলাকটো তুমিও জানাই অলপ-চলপ। তুমিও আগ তে গাঁৱতে আছিলা।
হয়।
থাকিলে মানে তোমাৰ, এই ৰসাতে এইবিলাকে ভাল লাগে। তোমাৰ লাই শাক তাৰপিছত, তাৰপিছত কচু বিলাতী, ক'লা কচু তাৰেপিছত তোমাৰ ঢেকীয়া শাক, কলমৌ শাক, খুতুৰা শাক, খুতুৰা শাকটো তোমালোকে কি বুলি কোৱা?
খুতৰা, খুতৰা শাক!
অঁ, আৰু এটা কিবা খাই, শাক বুলি কয় ৰ'বা তোমালোকে!
অঁ, অঁ।
পালেং শাক, অহ্ হ কলমৌটো হয়, পালেং শাকটো পুৰা ডাঠা শাক।
অঁ, পালেং অঁ, ডাঠা হয় হয় বহুত আছে। এই কচুটো বোলে ক'লা কচ টো তেজৰ কাৰণে ভাল বুলি কয়।
ভালেই সেইটো বেয়া নহয়।
অঁ, অঁ আৰু এইটো ভেদাইলতাটো ভাল ন'?
অ' ভেদাইলতা, নৰসিংহ পাত।
উম, উম।
মানিমুনি, ভেদাইলতা অঁ, এইবিলাক ভাল। তাৰেপিছত তুমি আৰু এ শাক বহু আছে। মইতো কিছুমান শাক নামেই নাজানোঁ।
হয়।
পালেং শাক টো আছে। তাৰপিছত এইটো কি বুলি কয় এটা যি আছে তোমাৰ। এইটো কি, বুলি কয় পাহৰিলোঁ।
এটা আছে অ' অ' অ' হয়।
এই তিতা গাছ জি আছে
অ' অ'
এইটোয়েই হয়।
হয় হয় আৰু এটা আছে। যে, এইটো ব্ৰাহ্মী শাকটো মানে স্মৃতি শক্তিৰ বাবে ভাল বুলি কয় এইটো, তুমি জানানে
অ' ব্ৰাহ্মী শাকো ব্ৰাহ্মী শাকটো আমাক ইয়াৰ খুতৰা শাক বুলি কয় এইপানে।
কি শাক কয়।
খুতুৰা শাকটোৱে ব্ৰাহ্মী শাক বুলি কয় ন, সৰু সৰু যে তোমাৰ। অ' সেইটোকে আমি, তোমালোকে ব্ৰাহ্মী শাক বুলি কোৱা। আমি খুটোৰা শাক, বুলি কয়
অ', অ', অ', আৰু এটা আছে পুৰৈ শাক পুৰৈ।
পৰহি অঁ সেইটোতো ক'ব খুজিছিলো মই তোমাৰ তাত গুটি গুটি থাকে হেৰি কৰি দিলে হাতত ৰং লাগি যায়। এই তাৰে পাত বিলাক খাই ন।
অ', খাই।
পাটাৰো ধাৰ বিলাক তেনেকে খাই।
হয়' হয়।
হল। কলা কছু কিন্তু তোমাৰ হেৰিত ভাল এনে কি বুলি কয় এইটো চব্জিত ভাল তোমাৰ চয়াবিন ৰঙালাও। কলা কচু তাৰপিছত এনেকে বনালে ভাল লাগে কিন্তু।
উম' কলা কচু টোত মানে আইৰণ থাকে বহুত। অ', আৰু তুমি ঢেঁকীয়া খাই ভাল পোৱা নে নাই।
উম ঢেঁকীয়া শাক টো খাব বহুত ভাল পাওঁ দে।
হয়' হয' ঢেঁকীয়া কণীৰ লগত ভাজিও ভাল লাগে।
তুমি খোৱা নাই নাই ঢেকীয়া।
অ', ঢেকীয়া খোৱা যায় হয় আমি ইয়াতে বজাৰত মুঠা দচ টকা বিশ টকাকৈ কিনো আৰু মুঠা কিনিব পাই। তোমালোকৰ গাৱত তো এনেই পাই কি জানো বিচাৰি গলে।
এনে পাই মানে এতিয়া বিচাৰিলে পায় নিবিচাৰে মানুহ বিলাকে চবে বজাৰৰ কৰে আনে।
অ', অ', কষ্ট হয়তো বিচাৰটো। তুলি আনি।
কষ্ট জংঘল বিলাকত যাব লাগে।
উম' উম' হয়।
তাৰমানে আজিকালি নিবিচাৰে আজিকালি লাগে দহ বিশ টকা দি কিনি আনিব।
হয়' হয়।
তাৰমানে দহ টকাতোনো কি আজিকালি তেনেকুৱা।
অ', হয়।
তেনেকুৱা তুমি দহ তুমি চাবা ঢেকীয়া কেইডাল তুলিব গ'লে তোমাৰ। নাই বুলি কলেও এক ঘণ্টা লাগি যাব এক ঘণ্টা দুই ঘণ্টা। এতিয়া তুমি তাত থাকি দহ টকা এটা খৰচ কৰি দিলে তোমাৰ টাইমতটো সেই হেৰি হৈ যায়।
অ', অ', কষ্টও নহ'ল।
কষ্ট নহ'ল।
উম, তোমালোকৰ গাঁৱত মাছ বিলাকটোতো কিজানি ফিচাৰী পৰা পুৱাহে পুখুৰী আছে তোমালোকৰ।
অ', অ', আছে।
পুখুৰীত নিজেই জাল মাৰা?
নাই নাই আমাৰ সেনেকুৱা পুখুৰী নহয়, ডাঙৰে এই তোমাৰ পানী হ'লে মানে মাছটো সোমাই যায় আমাৰ তাত।
অ', অ', এনে নিজাকে নিদিয়া?
এৰি এৰি দিয়া নাই এতিয়ালৈকে।
অ', অ'।
বেলেগৰ আছে বেলেগে দিয়ে এৰি দিছে।
হয়।
আমাৰতো ইমান ডাঙৰ খাল নহয়।
অ', অ', অ'।
ডাঙৰ খাল বিলাকত মানে বেলেগে বহুত ডাঙৰ এক বিঘা দুই বিঘা তেনেকুৱা ডাঙৰ খাল কৰিলে তাত দিয়ে অ', হয়, আমাৰ এইবিলাক এইবিলাক নিজে মানে সৰু খাল, লোকেল মাছ বিলাক সোমাই তোমাৰ এই জান আছে কাণত জান পথাৰত পানী হৈ যায়। তেতিয়া সোমাই পানী।
হয়, হয়, মাছ কি কি পোৱা যায় তোমালোকৰ তাত?
মাছটো ক'লে সৰু মাছৰ চব পোৱা যায় তোমাৰ। কাঐ, মাগুৰ কুচিয়া, শিঙি, গৰে, তিঙিৰা। তাৰে পিছত নিচনা মাছ, পুঠি, দৰিকনা, শৈলে।
আমাৰ ইয়াত কিন্তু চাইনিজ মাগুৰটো বেচে গুৱাহাটীত।
চই অ', এইটো তোমালোকৰ হেতু হেৰি কৰে। এই ড্ৰেইন বিত তোমালোকৰ তাত ড্ৰেইন চেইন কিবা কৰ'বাত এইটো পুহি থৈ দিয়ে। মানে এইটো জীয়াই থৈ দিয়ে।
হয়, হয়, মষ্ট ডাঙৰ আমি কিন্তু নাখাও এইটো। ঘৰত নানে আহ।
যিটো তোমাৰ ইয়াত পোৱা যায়, নদী হওক এই জান বিলাকত সেই এইটো মানে পোহা চাইনিজ মাগুৰ। চাইনা মাগুৰ বুলি কয় নেকি? হয়, এই ভাল নহয় এইটো।
অ', অ'।
ইমান হেৰি নহয়।
তাকেইতো।
বাকী আৰু কি তোমালোকেটো হয় তোমালোকেতো লোকেল মাছটো তাত পোৱা যায় না?
অ', অ', আমাৰ ইয়াতে পোৱা যায় বাৰু উলিয়াই। এই মানে দেওবৰীয়া বজাৰ বিলাকত। এই, গাঁৱৰ পৰা বেপাৰীবোৰ আহে, আহি তেওঁলোকে, মানে, উলিয়াই আৰু অলপ, দামটো অলপ বেছি বাৰু। যিহে
মাগুৰৰ, মাগুৰৰ কিলো কিমান লয় তাত?
মাগুৰৰ কিলো, প্ৰায় ইয়াত ছয়শ মান টকা কিজানি!
ছয়শ, বেছি হ'ব দিছে নেকি? আমাৰ ইয়াত দেখোন, ভাল মাগুৰ হ'লে, ডাঙৰ- ডাঙৰ সাতশ টকা লয়, কিলো।
অ' অ'! বেচিব-বেচিব হয়, মই বহু বছৰ হ'ল এবছৰ মান আগতে, মই বুজিলোঁ। মই মানে, সিমান বজাৰ-চজাৰ, নাম-চামবোৰ মানে, ভালকৈ নাজানোঁৱে, দেউতাই যায়। অ'! সিমান হ'ব দিয়া, বেছিয়ে হ'ব লাগে। তাকেতো! অ'! হয় আৰু এই, কি কয়? আমাৰ, অসমীয়া পিঠা- পনা খা খাদ্য সম্ভাৰ বিলাক মানে, মই ক'লোতো, ভিডিঅ'টোত দেখা পাইছিলোঁ বুলি। এ, পিঠা লাৰু মানে, মাঘৰ বিহুৰ সময়ত যিহেতু, প্ৰস্তুত কৰা হয়। তোমালোকৰ তাত, কেনেকুৱা ধৰণৰ, পিঠা-লাৰু প্ৰস্তুত কৰা হয়, অকমান কোৱাচোন?
অ'! কৰোঁ, কৰোঁ। আমাৰতো এইটোতো বহু খিনিয়ে কৰিছিলোঁ। কিবা এটা, আগতে, তোমাৰ
হয়, হয়! সান্দহ গুৰি, বহুত ভাল লাগে, সেইটো! পানীৰ লগত মিলাই মানে, খাব পাৰি ঘপককৈ।
গুৰ, মিঠে গুৰ মিঠে যিকিনো তেনেকে, সেইটো আগতে সেৰি কৰিছিলোঁ। সান্দহটো, এতিয়া খোৱাই নাযায়। তাৰ পিছত, তোমাৰ পকা লাৰুটো, টো খোৱাই নাযায়।
হয়, হয়!
তাৰ পিছত, নাৰিকল দিয়া লাৰু বনাই, পিঠা বনাই, তিল দিয়া পিঠা। তাৰে পিছত,
হয়, হয়!
লাৰু বনাই। তাৰপিছত আৰু কিবা এখিনি বনাই, তেনেকে পিঠা।
হয়, হয়! আমাৰো ঠিক, তেনেকৈ মানে, মাঘৰ বিহুত সময়ত, বিশেষকৈ মানে, হেঁচা পিঠা, তাৰপিছত লাৰু, নাৰিকল লাৰু। অ'! এইটো আৰু তেল পিঠা, বিভিন্ন ধৰণৰ, বহুত এতিয়া মনত নাম, নামবোৰ মনলৈ অহাই নাই। এইবোৰ মানে, প্ৰস্তুত কৰে। বিশেষকৈ মানে, মাঘৰ বিহু, বিহুবোৰ আহিলে, বেছিকে বনাই আৰু। আৰু আমি মানে, উৰু উৰুকাৰ পিছদিনা মানে, ভেলাঘৰত মানে, জ্বলাই লৈ অগ্নি দেৱতাক সেৱা জনাই পেলে, আমি মানে, এইবোৰ আঁ সান্দহ, পিঠা, লাৰু আঁ জলপান আদি মানে, আমি খাওঁ আৰু খুব ভাল লাগে! সেইখিনি সময়তে।
মানে, আজিকালি মানে, তোমাৰ কি হৈছে মানে, আমি মানে, লাৰু পিঠা বিলাক খোৱাই নাযায়। বাহিৰ বস্তু এই, বাহিৰা বস্তু বিলাকে বেছি ভাল লাগে, ফাষ্ট- ফুড হওঁক, কিবা হওঁক। মানে, আজিকালি লাৰু পিঠাত মানে, ৰাপটো কমিছে, মানে। এইতো খোৱাটো বহুত কমিছে। এতিয়া বাহিৰা, বাহিৰা বস্তু বিলাকে খোৱা যায়, এতিয়া।
মানে, হয়! নতুন প্ৰজন্মৰ মানে, ল'ৰা-ছোৱালী বিলাকে, এইবোৰ ফাষ্ট-ফুড বিলাকতে মানে, বেছি গুৰুত্ব দিয়ে। ত' মই ভাবোঁ! সেইবিলাক খোৱাতকৈ, সেইবিলাকে ত' স্বাস্থ্যও বেয়া কৰে। স্বাস্থ্যও বেয়া কৰে, তাৰো তাৰো যদি মানে- এই তুমি কোৱা ধৰণে যদি সান্দহ খায় বা- পিঠা লাৰু এনেকুৱাকৈ খাই, অ ঐ এইবিলাক আমাৰ বেছি মানে স্বাস্থ্যসন্মত।
হয় হয়। ঠিক আছে দিয়া ৰাখিছো আজি, তোমালগত কথা পাতি হ'ল দিয়া দিয়া।
ধন্যবাদ।